হেল্ল', হয়, উম হয় মোৰ খবৰ ভালে।
আচ্ছা মোৰো ভাল ভাল ভাল মোৰ ক'ব গ'লে। এতিয়া ক'ব গ'লে মানে গৰমো বহুত পৰিছে অঁ
হয় হয়।
এই ৰ'দ বৰষুণ অঁ
বৰষুনৰ বত
বহুতৰৰ বহুতৰ গা চাও বেয়া হৈছে ক'ব গলে কিছুমান, বেমাৰ চেমাৰ হৈছে।
হয়।
বেমাৰ - চেমাৰ পিছে ক'ব গ'লে এতিয়া ক'ত আছে ঘৰত ন।
অ হয় হয় মই ঘৰতে আছো, মানে এই মোৰ এই বন্ধ হৈ আছে এতিয়া। কাম - চামৰ পৰা অকমান হয়, উম উম।
উম হুম ঠিকে আছে, বৰ পিছে?
কল কৰিম বুলি মানে মই ভাবিয়ে আছিলো, এটা কামৰ বাবে হয়।
আচ্ছা, আচ্ছা, ঠিকে আছে কি কাম?
যিহেতু মানে এতিয়া মানে বন্ধ হৈ আছে মই ঘৰত ততে আছোঁ মই মানে এই মানে বন্ধৰ দিনকেইটা অকমান মানে এ কিবা এটা নতুন বস্তু কৰো বুলি কেণে মানে মই ভাবি আছিলো সেই তেতিয়া মানে মোৰ মানে উম আহিলে যে মানে যিহেতু আজিকা লিৰ জীৱনত মানুহৰ মানে স্বাস্থ্যৰ প্ৰতি মানে অঁ সচেতনাতক মানে কমি কেনে গৈছে। সেইটো কাৰণে মই মানে অকমান স্বাস্থ্যৰ প্ৰতি নিজক ফিজিকেল হেল্থটোৰ বিষয়ে অকমান মানে ভাবিছিলোঁ আৰু
অ আচ্ছা সেইটো ভাল ভা, মানে ভাল ভাবিছা।
হয়, মানে যিহেতু স্বাস থটোই মানে ভালকে মানে ৰাখিব লাগিব আৰু উ অ কাত কিয় হয়। হয় হয়, মানে মেণ্টেল হেল্থৰ লগত ফিজিকেল হেল্থটো তাৰে মানে আমাৰ জীৱনত যিকোনো মানে চা ত্ৰ ছাত্ৰীৰ জীৱনত হওক বা কিবা কামৰ জীৱনত হওক আমাৰ যদি উ মানে স্বাস্থ্যত যদি ভা ভালে থাকে আমি সকলো কাম কৰিব
কৰিব পাৰো, সেইটোয়ে সেইটোয়ে সেইটোয়ে।
কমে মানে সেই স্বাস্থ্যৰ কথাই ভাবি কাৰনে মানে মই সেনেকে মানে ভাব গোটেই মানে মোৰ মনত পৰিলে যিহেতু তুমিয়েই অলৰেডি এটা খেল খেলি আছা। আহ য'ত বহুত ভাল হয় তুমি বা তাৰে বহুত বিষয়ে তুমি জানাও নিজৰ স্বাস্থ্যটোৰ প্ৰতিও অ মানে সেইটো হেৰি দিয়ে সেই টো কাৰণে মানে মই ভাবি আছো মই যদি তোমাৰ খেলটোকে যদি মই মানে আ জইন কৰিবলৈ বি পিকচাৰো মোক অক অকমান মানে এনে অ ক'ব পাৰিবা নে কি মানে কেনেকুৱা ধৰণৰ হয়?
হা হা ক'ব পাৰিবা, মানে আচলতে ক'ব গ'লে তুমি প্ৰথমতে ক'ব গ'লে তোমাৰ এতিয়া যিহেতু এতিয়া বন্ধ চলি আছে। তুমি আহ কি কয়, আমাৰ ইয়াতে আহিব পাৰা। আমাৰ তোমাক কি কয় চব বছ বস্তুখিনি এড্ৰেছ বা ফোন নম্বৰ চোন নম্বৰ দি দিম। আহিব পাৰিবা। ইয়াতে মই থাকোৱে ক'ব গলে স তাহৰ তোমাৰ গোটেই কেইদিনেই থাকো ক'ব গ'লে। কাৰণ এতিয়া যিহেতু মোৰো বন্ধ চলি আছে ত এতিয়া এ এতিয়া ক'ব গ'লে সপ্তাহৰ গোটেই কেইদিনে থাকো আৰু যদি যদি তোমাৰ মানে যোনবিলাক ৱৰ্কিং ডেজ হয় মানে ক'ব গ'লে এইটো বন্ধৰ পিছতো বন্ধৰ পিছতো থাকো মই ক'ব গ'লে মানে ইভিনিং- ইভিনিং মানে একদিন এৰি একদিন থাকো আৰু মানে সপ্তাহত তিনিদিন মোক পাবা আৰু। এয়া বৰ্তমান যিহেতু বন্ধ চলি আছে সেইকাৰণে মোক ৰেগুলাৰলি পাবা আৰু এইটো মানে কি হয় আচলতে তোমাৰ ক'ব গ'লে আমাৰ যিহেতু খেলটো ক'ব গ'লে এতিয়া তোমাৰ অ খেলে নহয় ক'ব গ'লে এতিয়া আমি মানুহক খেলটোৱে নিশিকাওক, মানুহক স্বাস্থ্যৰ ওপৰত ধ্যান দিবলৈও শিকাওক। জেনেকা এতিয়া তোমাৰ ক'ব গ'লে আ ক'ব গ'লে আমাৰ ইয়াতে এইজ লিমিট নাই। যিমানে সৰু নহক কিয় আহিব পাৰে, যিমানে ডাঙৰ বা বয়সস্থ নহওক কিয় আহিব পাৰে। একদম মষ্ট ৱেলকাম আমাৰ ইয়াতে, যি টাইম তোমাৰ ক'ব গ'লে তোমাৰ মতে টাইম মিলাই লব মৰ্ণিং আৰু ইভিনিং যেনেকে মৰ্ণিং আমাৰ পাঁচটাৰ পৰাও থাকে। ছয়টাৰ পৰাও থাকে সেনেকে তোমাৰ দছটা বজালেকে থাকে আৰু।
হয় হয়।
দিনৰ দচটা বজালৈকে থাকে আৰু তোমাৰ যিটো সেইটো গধূলি - গধূলি সময়ত খিনি তোমাৰ চাৰিটাৰ পৰা একদম তোমাৰ গধূলি সাতটা - আঠটা লৈকে থাকে। ক আৰু তোমাৰ কাৰণ আমি মানুহবিলাকক আহ মানুহবিলাক এতিয়া ক'ব গ'লে সবৰে বেলেগ - বেলেগ কাম থাকে ত সেইকাৰণে আমি টাইমবিলাক ভগাই দিছো, যিহঁতে যুৰ যাৰ সুখ আ আৰু আহিব পাৰে আমাৰ ইয়াত।
হয় হয়, উম নিবি নিবি হয়, নিজৰ ফ্ৰী টাইমৰ মত তে পাৰে আৰু সকলোৱে।
সেইটোয়ে কাৰণ এতিয়া ক'ব ক'লে চবেতো যিমান দিনক বন্ধ হ'লেও কিছুমান অলপ হলপ অল হলেও কাম থাকেটো ক'ব গ'লে। যিমান যি নহওক কিয় তোমাৰো ক'ব গ'লে কামবিলাক আছে। এতিয়া বন্তৰ যিহেতু অলপ - অলপ হলেও কাম থাকিব। ত সেই কাৰণে ক'ব গ'লে, তুমি ক'ব গ'লে তোমাৰ মতে এটা টাইম মিলাই ল'বা। আৰু আমাৰ ইয়াতে ক'ব গলে প্ৰেক্টিচবিলাক এনেকে কৰোৱা হয় যাতে তুমি অ ধুনীয়াকে মানে এটা চিষ্টেমেটিক ৱেইট কৰা হয়। এটা তোমাৰ মানে ক'ব গ'লে এ এটা এটা এটা মানে লেভেল - লেভেল কে কৰা হয় মানে লেভেল ওৱানত তোমাক কৰাব প্ৰথমতে যিহেতু তুমি অ নতুন হয় ক'ব গলে, নতুন তোমাক ইমান লাইক মানে প্ৰথমে যোনখিনি মানে ফ্লেক্সিবিলিটি এষ্কেচাইজ থাকে তোমাৰ যোন খিনি মাংস টাইট হৈ থাকে, গাটো টান হৈ থাকে সেই টান চব ফ্ৰি কৰি দিব তোমাক মানে কব গলে সেইবিলাক এক্সাইজ কৰা যায় তাৰ পিছত তোমাৰ, তোমাৰ বেলেঞ্চৰ এক্সাৰচাইজ কৰা যায়। তাৰপিছত তোমাৰ আমাৰ ইয়াতে তোমাৰ মেডিটেশ্যনো কৰোৱা যায়।
আচ্ছা আচ্ছা মানে মানে হয়। হয় মানে আমাৰ স্বাস্থ্যৰ মানে যিমানখিনি মানে প্ৰয়োজনীয়তাত গো গোটেইখিনি ওপৰতে মানে কৰোৱা হয়।
চব কৰোৱা হয়, তোমাৰ আহ মানে ক'ব গলে তোমাৰ শৰীৰটো যিমান যি মানে ক'ব গ'লে লাগে যি যি লাগে আমাৰ ইয়াতে প্ৰেক্টিচ কৰিলে চব পাই যাব। এতিয়া তোমাৰ ক'ব গ'লে তোমাৰ যেতিয়া এক চচাইজ কৰিব আমাৰ ইয়াতে, আমি ইয়াতে ডাইট প্লেনো দিওঁ। যে তুমি কি খিনি সময়ত কি খাব লাগে? প্ৰেক্টিচৰ আগত কি খাব লাগে? প্ৰেক্টিচৰ পিছত কি খাব লাগে এইবিলাক চব আমাৰ ইয়াতে শিকাই দিয়া হয় কাৰণ অকল শৰীৰটোৰ কাৰণে অকল দৌৰা ধুবৰা কৰি থাকিলে নহবতো, এক্সাৰচাইজ কৰি থাকিলে নহবতো কাৰণ সোৱাদটো চবতকে উম খাদ্য চবতকে আচলটো ক'ব গ'লে কাৰণ যোনখিনিত তোমাৰ এক্সাৰচাইজ কৰি বা খাদ্য আচল বস্তু, খাদ্যহে তোমাক ডাঙৰ দীঘল বা ক'ব গ'লে শৰীৰটোক মানে ক'ব গ'লে ষ্ট্ৰং কৰি পেলাব ন, খাদ্যহে আচল। আৰু আচলতে আমাৰ ইয়াতে তোমাক চব কৰাই দিয়া হ'ব। প্ৰথমতে তোমাৰ ক'ব গ'লে সেনেকে এক্সাইজ কৰোৱা হব, তোমাৰ ফ্লেক্সিবিলিটি কাৰণে এক্সাৰচাইজ কৰোৱা হ'ব, তাৰপিছত তোমাক লাহে লাহে লাহে লাহে যিমান দিন আগবাঢ়ি থাকিব, সিমান তোমাক হেভি হেভি এক্সাৰচাইজ দিয়া যাব। যাতে তোমাৰ, গোটেই শৰীৰটো ভাল থাকে তোমাৰ ভৰিৰ পৰা তোমাৰ হাতৰ পৰা তোমাৰ মূৰৰ পৰা চব খিনি এক্সাৰচাইজ কৰোৱা হয়। তোমাৰ ব্ৰিডিং এক্সাৰচাইজো কৰা হয়, যাতে তোমাৰ কি কয় মানে উশাহ নিশাহটো তুমি কন্ট্ৰল কৰিব পাৰা। আৰু আমাৰ ইয়াতে তোমাৰ চেল্ফ ডিফেন্সো শিকোৱা যায়। যে তোমাক যদি কোনোবাই লাইক মানে ষ্ট্ৰিট ফাইদত ধৰে। তুমি কি কৰিব লাগে, কেনেকে কি ব্লক কৰিব লাগে কেনেকে কি ষ্ট্ৰাইক কৰিব লাগে। সেইবিলাকো শিকোৱা যায়, তোমাৰ ইয়াতে আমাৰ বিভিন্ন বিভিন্ন ডিপাৰ্টমেন্ট আছে। প্ৰথমতে তোমাৰ হ'ল মানে ক'ব গ'লে যোনটো মানে বিগনিজৰ-বিগিনাৰছৰ কাৰণে হয়। টো ডিপাৰ্টমেণ্ট আমাৰ বেলেগ, সিহঁতে অকল বিগিনাৰচকহে চাই অকল। অ'কে চ' বিগিনাৰ্ছৰ পৰা তুমি ওৱান উইক কৰি কেনে যদি ওৱান উইকত ওৱান উইক মানে তোমাৰ যদি তুমি যদি থ্ৰী ডেইজতো প্ৰগ্ৰেছ দেখাব পাৰা তেতিয়াহ'লে আৰু এটা নেক্স ষ্টেপত আহিবা, চ' তাৰপিছত নেক্স ষ্টেপত আহি কিনে তুমি যদি তাতেও ভালকৈ প্ৰগ্ৰেছ দেখাব পাৰা তেতিয়াহ'লে আমি তোমাক ক'ব গ'লে যোনখিনি আমাৰ, কম্বেট স্পৰ্ট হয় আমাৰ কম্বেট স্পৰ্ট হয় ন' চ' আমাৰটোত ক'ব গ'লে তোমাৰ কব গ'লে মানে, লাইক যোনটো মানে ক'ব গলে চেল্ফ ডিফেন্সৰ পৰা এটেকিঙৰ পৰা ষ্ট্ৰাইকিঙৰ পৰা সেইবিলাক শিকোৱা যায়। যিহেতু তোমাৰ ক'ব গ'লে এটা এটা ষ্টেপ কৰি কিনে শিকোৱা যায় সেইকাৰণে আমাৰ ক'ব গ'লে আমাৰ ইয়াতে বহুত ভালে খিনি মানে ষ্টুডেন্ট আছে আৰু আমাৰ ক'ব গ'লে, তোমাৰ পপুলাৰো হয় আমাৰ ইয়াতে। আমাৰ এক্স কি কয় ট্ৰেইনিং চেণ্টাৰটো, তেনেকুৱা, অ, চ তুমি ক'ব গ'লে আহিব পাৰা, তোমাক মই কি কয় যোগাযোগ কৰিবৰ কাৰণে চব খিনি বস্তু দি দি দিম। আৰু তোমাৰ ক'বলে আচলতে তোমাৰ কি জানা এইটো বস্তু কৰিবৰ কাৰণে, মানুহৰ ক'ব গ'লে যোনটো মেণ্টেল, কি কয় মানে ডিচিপ্লিন থাকে ক'ব গ'লে, যোনটো মনত ভাব থাকে সেইটো ষ্ট্ৰং হব লাগিব। কাৰণ তোমাৰ ক'ব গ'লে তোমাৰ প্ৰথম কেইদিন কষ্ট হব, কিন্তু যদি তুমি সেই কষ্টটো যদি সহ্য কৰি কৰি কেনে লাহে লাহে আহ আহি থাকা। ক'বলে তোমাৰ মানে সেই মানে ডিচিপ্লিনটো ৰাখি আহি থাকা তেতিয়াহ'লে তোমাৰ অ, তোমাৰ ক'ব গ'লে, মানে ক'ব গ'লে তোমাৰ, তোমাৰ মানে লাইক মানে, আগত যাই কিনে তোমাৰ ভাল হ'ব কাৰণ তোমাৰ ক'ব গ'লে তুমি যেতিয়া তুমি লাহে লাহে বস্তুবিলাক কৰি থাকিবা তোমাৰ অনুভৱ নহয়, বস্তুবিলাক যে কৰি আছোঁ। কষ্ট হৈ আছে কিন্তু পিছৰ এটা সময় এনেকুৱা আহিব তোমাক লাগিব যে অ, এইখিনি যোনখিনি কাম কৰিলোঁ মই এক্সাৰচাইজ কৰিছোঁ সেইখিনি মোক গাত দিছে। ক'বলে আমাৰ ইয়াতে ক'ব গ'লে বহুত আহে ক'ব গ'লে তোমাৰ মেইনলি আমাৰ ক'ব গ'লে বন্ধ উইক টিউচন বিলাকত, বহুত আমাৰ ইয়াতে আহে আৰু আমাৰ ইয়াতে ক'ব গ'লে কিছুমানে ৰেগুলাৰলিও আহে, কিছুমান লাইক চোৱা এতিয়া ক'ব গ'লে কিছুমানে পালাও মাৰে ক'ব গ'লে কিন্তু সিহঁতে সিহঁতৰ দোষ সেইটো, কাৰণ আমি শিকোৱাটো শিকিছোঁ, আমাৰ ইয়াতে কিছু কিছুমান এনেকুৱা হয় যে ক'ব গ'লে দুই দিন আহি কেনে এক্সাৰচাইজ দেখি কেনে নাইকিয়া হৈ যায়। কিন্তু তুমি যদি আহা তেতিয়াহ'লে আহি কেনে তোমাৰ প্ৰথম কেইদিন কষ্ট হ'ব পাৰে অলপমান। কাৰণ তোমাৰ ক'ব গ'লে ইমান দিনটো কৰা নাই ন' তুমি ক'ব গ'লে তুমি এইটো এতিয়া ক'ব গ'লে চব নৰ্মেল লাইফত বিজি কব গ'লে, মানে নহয় যিমান ৰাতিপুৱা আৰু উঠাৰ পৰা ৰাতিলৈকে চ' এতিয়া ক'ব গ'লে তুমি যদি আহা তেতিয়াহ'লে তোমাৰ প্ৰথম কেইদিন অকমান ক ষ্ট লাগিব পাৰে। কিন্তু তুমি যদি ৰেগোলাৰ লি আহা তেতিয়াহলে তোমাৰ সেই গাটোৱে তোমাৰ সেইখিনি বস্তু এদপ্ত কৰি লব এডপ্ট কৰি লৈ কিনে আৰু তুমি নিজ নিজৰ কি কয় মানে শৰীৰটো তুমি নিজে গম পাবা চেঞ্জ হোৱা বুলি বহুত গম পাবা কাৰণ এক্সাৰচাইজ কৰিলে আমাৰ ইয়াতে মেইনলি ফেটচ বাৰ্ণ হয় যোনবিলাক আনহেলডী ফেটচ হয় সেইবিলাক বাৰ্ন হয় কিনে তোমাৰ মাছালচ বাঢ়িব মাচল বাঢ়িলে তোমাৰ কি হব তোমাৰ জোৰ আহিব গাত জোৰ আহিলে ক'ব গ'লে তোমাৰ গাতো ভাল থাকিব আৰু তুমাৰ ক'ব গলে যোনটো ৰেছপিৰেটৰি চিষ্ টেম উশাহ নিশাহ লোৱা যোনটো আমাৰ আ শৰীৰত বহুত ইম্পৰ্টেন্ট বস্তু হয় সেইখিনিৰ ওপৰতে কণ্ট্ৰল আহিব উশাহ নিশাৰ ওপৰত কানণ্ট্ৰল আহিব
হয় মানে সকলো হেৰি প্ৰায় মানে আমাৰ মানে অ অকল মানে উম বডিটোৱে নহয় যেনেকে এতিয়া মেডিটেশ্যন বা আমাৰ উ উশাহ লুখাহ লোৱা সেই দিশ বিলাকত মানে মেণ্টেল হেল্থটো মানে কি হ'ব আমাৰ ফিজিকেল হেল্থটো মানে বাঢ়িব আচ্ছা হয় হয়
চাৰিওফালেদি তোমাৰ মানে কি কয় তোমাৰ বডিত মানে গুৰুত্ব দিয়া হয় ঠিক আছে পিছে তুমি আহিবা জইন কৰিবা মোক কন্টেক কৰিলে হ'ল
হয় মই নিশ্চয় হয়
হয় ঠিক আছে